হেল্ল'। অ', শুনা পাই আছা?
উম, উম, শুনা পাই আছো। কি খবৰ? ভাল, ভাল। ময়ো আছিলো পুৱা। এই বাচন বৰ্তন এইবোৰ ধুই কিনে এই জাষ্ট বহিছো আৰু ইয়াত
ক'ত মানে অ' বহিছা।
হ, বহিছো আৰু টিভি টি টিভি চালো মাৰ লগত, তাৰ পিছত ইয়াতে এতিয়া বহিছো আৰু অলপ চাওঁ কি কৰোঁ। আৰু অলপ বাহিৰা কিতাপ পঢ়োনে
হয় নেকি? তুমি বাহিৰা কিতাপো পঢ়া নেকি?
উম, পঢ়ো।
তুমি কি কি পঢ়া?
এচামিজো পঢ়িছো কেইখনমান, আগতে পঢ়িছিলো এতিয়া ইমান পঢ়া নাই, কিন্তু ইংলিছো পঢ়ো আৰু। তাইক বেছিকে, বেছিক এ আৰু চেল্ফ হেল্প বুক বোৰে পঢ়ো।
হয় নেকি অ' আ মই সহায় কৰা কিতাপসমূহ তুমি পঢ়া।
হয়, হয়, হয়।
অ' ঠিকেই আছে, তুমি কি কি আত্মসহায় কৰা কিতাপ পঢ়িছা এতিয়া। এতিয়ালৈ
এতিয়ালৈ এখন জন কিপছৰ বুক এখন আছে কিতাপ এখন আছে তাতে মানে নিজক কেনেকে তুমি চেঞ্জ অ' মানে পৰিৱৰ্তন কৰিব পাৰা। সেয়া আছে, আৰু মানে
জন কিপছৰ সেই কিতাপখনৰ নাম কি?
অ' দা এটিটিউড ইজ এভৰিথিং।
অ' এটিটিউড ইজ এভৰিথিং।
উম, হম।
শুনিছো, মই কিতাপখনৰ কথা আৰু তুমি কি কি পঢ়িছা।
অসমীয়া উপন্যয়াসৰ এটি পুৱতি তৰা সেইখন পঢ়িছিলোঁ।
হয়, হয়।
ৰীতা চৌধুৰীৰ কিতাপো বহুত মানে তেওঁৰ কিতাপবোৰ অলপমান হেই থাকে। কম্পলিকেট টান অ' অলপ টান বুজিবলে, কিন্তু লাষ্টত যেতিয়া তুমি পঢ়ি পঢ়ি যাবা ন লাষ্টৰ ফালে তেতিয়া এতিয়া বহুত আৰু এটা ভাল হেৰি দিয়ে আৰু তাই
অ' কাহিনীটো বিৰাট ভাল। কে মানে বুজি পাই যায় আৰু খুব ভাল লাগে যিটো টুইষ্ট থাকে কাহিনীটোত তুমি আত্ম হম তুমি আত্মসহায় কৰা কিতাপ আৰু কি কি পঢ়িছা।
আৰু আৰু সেনেকে ইংলিছৰ পঢ়িছো বাৰু বহুত কিন্তু অসম অসমীয়াৰ সেনেকে নাই পঢ়া।
উম, নহয়, মই ইংৰাজী আত্মসহায় কিতাপৰ কথাই কৈছো কি কি পঢ়িছা বেলেগ।
আহ আৰু এখন আছে বুদ্ধাৰ বুলি।
হম, উম।
তাত
মানে গৌতম বুদ্ধৰ কথা কৈছা।
উম, হম, হম, গৌতম বুদ্ধৰ। সেই কিতাপখন আছে তোমাৰ অহ। লাইফ ইজ হোৱাট ইউ মেক ইট মানে।
উম, হুম।
মানে তুমি লাইফটো কে অ' তুমি জীৱনতটো কেনেকে বনাবা। বা নিজৰ মতে
উম, ঈ।
সেইখনো বহুত ভাল আছিলে আৰু তাত কেনেকে কি তুমি নিজৰ লাইফটোক অহ জীৱনটোক
হম।
পৰিৱৰ্তন কৰিব পাৰা বা
উম, কেনেকে ধুনীয়া জীৱন এটা ৰচিব পাৰা, অহ। মইয়ো আগতে সৰু থাকোতে
উম।
আত্মসহায় কৰা যিখিনি ইউটিউবত ভিডিঅ'জ পায়।
উম।
চেল্ফ ইমপ্ৰুভমেণ্ট ভিডিঅ'ছ অথবা কিছুমান মানুহে বনাই ন, আত্মসহায় কিতাপবিলাক। কৰ এটা চামেৰী টাইপৰ তৈয়াৰ কৰে, এটা ভিডিঅ' স্বৰূপত।
হম, হম।
তেনেকুৱা ধৰণৰ বস্তু মই আগতে খুব চাইছোঁ। ত' সেইকাৰণে মই বহুত খিনি কিতাপৰ মানে নাম জানোঁ, সেইকাৰণে মই তোমাক সুধিছোঁ।
অহ, তুমি কি কি পঢ়িছা?
মই তোমাৰ, মোৰ ইমান কিতাপৰ পঢ়াৰ প্ৰতি ৰাপ নাই হা। যদি মই সঁচা কথা ক'বলৈ যাওঁ। মোৰ মানে বহুত মানে ধৈৰ্যটো মোৰ বহুত কম।
হয়, হয়। কিন্তু তুমি এখন দুখন যদি পঢ়া ন এতিয়া তোমাৰ মানে নিজে নিজে সেইটো আহি যাব, তোমাৰ ৰাপটো আহি যাব। অহ, আৰু ৰিডিং অহ মানে এ যদি তুমি এটা ভাল অভ্যাস এটা গঢ়িব তুলি, মানে তুলিছা আৰু। এ কিতাপ পঢ়াৰ মোৰ মতে, উপন্যাসেই দি ষ্টাৰ্ট কৰিবা।
উম, মানে কাহিনী দি।
হা হা হা। গল্পই দি।
অহ। মই আগতে পঢ়িছিলোঁ দুখনমান গল্প পুথিও পঢ়িছিলোঁ, এই যে চেতন ভক্ত। ক'ত চিনি পোৱা তুমি?
হম, হম। পাওঁ, পওঁ।
তেওঁৰ কিতাপ মোৰ বিৰাট ভাল লাগে, কাৰণ মই ইমান টান ইংৰাজী বুজি নাপাওঁ ন। অহ, তেওঁ বহুত সৰল ভাষাত লিখে ইংৰাজীখিনি। ত' সেইখিনি মোৰ বিৰাট ভাল লাগে পঢ়ি। তেওঁ যেনেকুৱা ধৰণৰ কাহিনী দিখে প্ৰেমৰ কাহিনী, মোৰ বৰ ভাল লাগে। মই তেওঁ লিখা হাফ গাৰ্লফ্ৰেণ্ড। পঢ়িছোঁ আৰু আৰু এখন পঢ়িছিলোঁ মোৰ নামটো মনত নাই। দা ইণ্ডিয়ান গাৰ্ল সেনেকা কিবা এটা আছিলে।
উম, নাই সেইখন পঢ়া নাই বাৰু কিন্তু মই নাম শুনিছো তাৰ সেই দা ইণ্ডিয়ান গাৰ্ল বুলি কিবা এখন।
উম, তুমি চেতন ভগতৰ কিবা পঢ়িছা নেকি?
নাই এতিয়ালৈ নাই পঢ়া কিন্তু। নে পঢ়িম বুলি ভাবিছো কিবা এনে তুমি। আইদিয়া দি ব' বিচ, কোনখন ভাল হ'ব বা
এই চেতন ভগতৰ তুমি কি পঢ়া? চেতন ভগতৰ হেৰি পঢ়িব পাৰা এখন যে তিনিটা কিতাপৰ, এটা থ্ৰিলজি বনাইছে ন তেওঁ।
অহ।
প্ৰথমখন গাৰ্লি ইন ৰুম ওৱান জিৰ' ফ'ৰ তাৰপিছত কি আছ অহ, পাহৰিলোঁ দেই মই। তাৰপিছত লাষ্টৰ শেষৰ অংশটো ওৱান নাইট এৰেইঞ্জড মাৰ্ডাৰ সেনেকুৱা কিবা। বা আছিলে তিনিখন কিতাপ মুঠতে
হম, হম।
ট্ৰিল'জি দি তুমি ষ্টা আৰম্ভ কৰিব পাৰা খুব ভাল লাগিব।
অ'
হাফ গাৰ্ল ফ্ৰেণ্ডখন অকনমান হাফ গাৰ্লফ্ৰেণ্ডখনো ভাল। বেয়া বুলি নকওঁ তাতে মানে বহুত টুইষ্ট এণ্ টাৰ্ণ আছে মানে।
হম, হম।
কিন্তু তুমি শেষ লৈকে মানে একো বুজিই নাপাবা। কিছু ক্ষেত্ৰত অকণমান আমনি পোৱা যায় বাৰু। কিন্তু ঠিকেই আছে ক'ব গ'লে ভালেই হয়।
লাষ্টত, লাষ্টৰ ফালে আৰু ইণ্টাৰেষ্টটো বনাই ৰাখে নেকি। লাইক গোটেই কিতাপ খনত ছাছপেন্স ৰাখে। ৰাখি ৰাখি লাষ্টৰ ফালে খোল খোলা খাই যায় আৰু।
উম, সেনেকুৱা নহয়। মানে কি মানে মই ত কেনেকে বুজাও, মানে যিটো কাহিনীটোৰ যিটো মূল কেৰেক্টাৰ থাকে ন।
আচ্ছা।
সি মানে এটা ডিলিউজনত জীয়াই থাকে।
অহ'
গ'ম পাইছা, সেই ডিলিউজনটো মানে ফুটি যায়, এন তেতিয়া তুমি আচল মজাটো অ' এনে গ'ম পাইছা, মই ইমান কাহিনীটো মই তোমাক কৈ নিদিওঁ। কিন্তু মানে মাজ মাজৰ পাৰ্টটোত মানে ক্লেৰিফাই হৈ যায় আৰু বহুত বস্তু
উম।
গতিকে, সেনেকুৱা ক মইয়ো। আত্মসহায় কৰা কিতাপ পঢ়িছো, মই এখন তোমাৰ হাউ টু উইনচ ফেনেজ ইনফ্লুৱেঞ্জ। পিপল
আহ
সেইখন বিৰাট ভাল লাগে মোৰ।
উম, উম। আৰু তুমি ওম, ওম স্বামীৰ বুকছ বোৰ পঢ়া কিতাপবোৰ
ওম স্বামীটো মই শুনা নাই।
নাই শুনা নিয়ে তেও ভাল লিখে তেওঁ বেছিকে আহ মানে প্ৰেম আৰু হেইত এইবোৰতে ফকাচ কৰে। ন মানে একদম আত্মসহায় বুক বুলি ক'ব নোৱাৰি। কিন্তু প্ৰেম আৰু হেই অ' মানে সেইবোৰত।
অলপমান চাইকলজিকেল বিষয়ত। অ' ওম স্বামী নাম। শুনিটো অকনমান মানে ইচপেৰচিয়েল গল্প।
ইচপিৰিচুৱলে কিন্তু তেওঁ মানে স্পিৰিচুৱেলি ইয়াত প্ৰে প্ৰেমৰ লগত ৰিলেটেড কৰি কিনে বস্তুবোৰ লিখে তেওঁ।
হয় নেকি? তাৰমানে এটা কাহিনী আহ স্বৰূপে বুজাই নে কথাখিনি।
উম, অ' অ' অ'। তুমি মানে এনে এটা কন্তিনো প্ৰচেষ্ট আছে। তা মানে নাই আৰু টপিক আছে, দেন আকৌ নেক্স টপিক আছে, তাৰপিছত সেই তটো এটা কাহিনী হিচাপে লিয়ে তেওঁ প্ৰকাশ।
অ' অ' আৰু গোট গোটেইখিনি কাহিনী এটা জৰিত নে ইটো সিটো
নাই নাই একদম জড়িত, একদম জড়িত নাই। আহ থাকিব যেনেকে ভাল পোৱাক আমি পাহৰিব পাৰো নে নোৱাৰো। সেনেকা যে পাহৰিব লাগে নে নালাগে। সেইটোৰ ওপৰত লিখিব দেন তাকো তুমি নেক্সট টপিকত যাবা।
উম।
লাইক আহ ৰবীন্দ্ৰ নাথ টেগৰক বহুত সেই কৰে। তেওঁৰ পয়েম হওকূ বা গল্প হওঁক তাতে বুক খনত বহুত কিতাপ খনত বহুত এই আছে আৰু ৰেফাৰেন্স আছে।
অ' মানে এইটো এটা গল্প। পুঠি নিচিনা আৰু
অ' বহুত ফিলচফিকেলো তেওঁ মানে কিয় মানুহে চেঞ্জ হয়। কিয় সেই মানুহ এজনে আহ ছেম হৈ নাথাকে।
উম।
এটাৰ প্ৰতি এটাৰ অ' এটাৰ প্ৰতি এটা কিয়। বিহেভিয়ৰ টো স্বভাৱ বোৰ সলনি হৈ যায় মানুহৰ। লাই আহ তাৰপিছত জীৱনৰ সংগ্ৰামৰ কথাও লিখে তেওঁ।
উম।
মানে বৰ নোপোৱা আৰু পঢ়ি কিনে সৰু সৰু। তেওঁ কাহানীৰ স্বৰূপে লিখিব তাৰ পিছত এটা এটাও দিব।
উম। ত' ওম স্বামীৰ পুথিখিনি পঢ়িলে মানে জীৱনৰ কথা বহুত শিকিব পাৰি। হয়নে, জীৱনৰ কথা আৰু মানুহৰ কথা বিশেষকৈ।
অ' তোমাৰ মনটো মানে এটা হেই কৰি দিব আৰু ফ্ৰেচন আপ কৰি দিব।
উম, আৰু এটা জীৱনটো চাবলৈ এটা নতুন পাচপেৰেকট এটা দিব নহয় জানো অ' ভালেই তেতিয়া হ'লে মোক এবাৰ চেষ্টা মানে ট্ৰাই কৰি চাব লাগিব। ওম স্বামীৰ কিতাপ মই প্ৰথমবাৰ শুনিছোঁ তেওঁৰ নাম। তুমি ওম স্বামীৰ কেইখন কিতাপ পঢ়িছা।
এনে মই দুখনে পঢ়িছো এতিয়ালৈ সেই দুখন পঢ়ি মোৰ ভাল লাগিল। এখনৰ নাম হ'ল অ' ফিষ্ট ফুল অফ্ লাভ। যোনখন মই ৰিচ অহ'। কেইদিনমান মৰ নাম হ'ল ফিজ ফুল অফ্ লাভ।
আচছা আৰু দ্বিতীয়খন।
দ্বিতীয়খন এতিয়া মনত নাই বুক খনৰ নাম বাট
উম।
নাই পাহৰিছো দেই নামটো বহুত আগতে পঢ়া মানে সেইখন। এতিয়া ৰিচেন্টলি পঢ়া খন হে
উম। তুমি বৰ্তমান কোনটো পুথি পঢ়ি আছা, কিখন কিতাপ পঢ়ি আছা।
এতিয়া, এতিয়াতো ইমান টাইম নাপাওঁ। কিন্তু যেতিয়াই পঢ়ো